হেল্ল' শুনি পাইছে নে বন্ধু হয় হয় কি কৰি আছা
এ নাই আছো ৰবা তুমি
অই ঐ ই ৰুমতে বহি আছো বাকী খবৰ পাতি ভাল ন।
খবৰ ভাল খবৰ হয় তোমাৰ।
অ অ এনেকুৱাই মানে ভাল বেয়া মাজ য'তে আছে আৰু মানে
হয় নেকি।
বাকী আজি মানে অলপ মানে সফলতা মানে কেনেকুৱা লাভ কৰে এইটোৰ বিষয়ে অলপ আলোচনা কৰিম বুলি ভাবিছো মানে।
সফলতাৰ বিষয়।
হয়।
বেয়া নহয়।
তো' হয় তুমি মানে তুমি সফলতাৰ বিষয়ে মানে কি কি কি মানে জানা মানে কি কৰিলে মানে সফলতা মানে আমি মানে মানে আমি সোনকালে যে আমি কিছুমানে মানে এনেকুৱা আছে ন ত সোনকালে সফলতা লাভ কৰে কিছুমান অলপ। দেৰিকে লাভ লাভ কৰে তুমি ইটো বিষয়ে অলপ হয় হয় হয় কিতাপত দেৰিকে হয় ত তুমি তাৰ বিষয়ে অলপ কব পাৰিবনে?
জীৱনৰ ওপৰত আৰু সফলতাটো।
হয় হয় সফলতা মানে মান নিজৰ দম
হয় হয় মানে সফলতা কৰিব লাগিলে অলপ মানে প্ৰথম হ'ল ধৈৰ্য্য ধৰিব লাগিব।
হয় ধয্য টো থাকিব লাগিব।
অ ধৈয্য লাগিব দ্বিতীয় হৈছে অলপ হেৰি কৰিব লাগিব মানে যিটো বস্তুত আমি সফলতাৰ যিটো বস্তুৰ কাৰণে আমি টো বিভাগত আমি মানে সফলতা বিচাৰি আছো। সেই বিভাগটোত মানে কি তোমাৰ হেৰি কৰিব লাগিব কষ্ট কৰিব লাগিব। আৰু তোমাৰ হেৰিটো লাগিব আৰু কষ্ট ভাগ্য়টো লাগিব তোমাৰ।
হয় এইটো তুমি সঁচা কৈছা তোমাৰ মানে হয় তোমাৰ কষ্ট আৰু নিজৰ ওপৰত বিশ্বাস আৰু তুমি মানে হয় বিশ্বাসটো তোমাৰ থাকিব লাগিব যে মই এইটো মানে মই এইটো সফলতা মই লাভ কৰিম তোমাৰপ মানে এটা নিজৰ ওপৰত এটা বিশ্বাস থাকিব লাগিব যে মই এইটো কৰিব পাৰম বুলি মানে এনেকুৱা এটা মানে নিজৰ ওপৰত এটা বিশ্বাস থাকিলে মানে তুমি পাৰিবা। আৰু ধৈয্য টো লাগিবই তোমাৰ
খৰচ লাগিব সেইটো আৰু তুমি কি ভাবা।
মই এইটোকে ভাবো আৰু আমি যেন সফলতা মানে কোনটো কোনটোত আমি সফলতা মানে লাভ কৰিব বিচাৰো তো এইটো ওপৰতো মানে অলপ মানে ভাবিব লাগে। যে আমি কোনটো কোনটো মানে কিবাৰ ওপৰত আমি মান সফলতা মানে লাভ কৰিব চাওঁ হয়। ত এইটো মানে এবাৰ ভাবিব লাগে যে আমি কোনটো কি হয়।
কিছুমানে তোমাৰ পঢ়া পঢ়াৰ ফালে যোৱা পঢ়াত যায় চাকৰিত কিছুমানে খেলা বিলাত যায় কিছুমানে য বয়সায় কিছুমানে কিছুমানে বিজনে কিছুমানে তোমাৰ।
মানে মানে এনেকুৱা যে চবৰ ভিতৰতে মানে টেলেণ্টটো মানে বেলেগ বেলেগ থাকে। কিছুমানৰ পঢ়া শুনাতত থাকে কিছুমানৰ খেল খধ খেলৰ ক্ৰিকেট ফুটবল এইবোৰ মানে ভলীবল এইবোৰো মানে খেল খেলৰ বোৰ মানে থাকে কিছুমানৰ থাকে বিজনেচৰো থাকে ত' এটো বিজনেছ কেনেও কৰিব পাৰি মানে চবৰ বি হয়। কিছুমান গান গাই ভাল পায়। ত কিছুমানে ডান্স কৰি ভাল পায়। ত' মানে চবৰে চবৰ ভিতৰত মানে এটা মানে টেলেণ্টটো মানে টেলেণ্টটো মানে মান অলপ বেলেগ বেলেগ আছে মানে।
হয় হয় হয় সেইটো নিজৰ ওপৰত আৰু নিজৰ যিটোত হেৰি আছে তোমাৰ অলপ ভাল সেইটো। এইটো। তৰি কৰে
হয় মই মানে হয় মই মানে এইটো ভাবো। যে তোমাৰ ভিতৰত কি আছে ইটোকে ইটোতে তুমি বেছিকে মানে কিবা কৰিব লাগে তুমি
যিটো তোমাৰ আ সেইটোত যাব লে
এইটোতে যাব লাগে যে তুমি তোমাৰ টেলেণ্ট বেলেগ জেগাত আছে তুমি। গৈ আছা বেগ ত এইটো মানে মোৰ মতে বেয়া। তোমাৰ যোনটেলেণ্ আ তুমিটো তুমম। লাগে মই সেইটোকে ভাবো ত' আজিকালিৰ যুগত মানে হয়
অ কোৱা।
মানে আজিকালিৰ যুগৰ মানে এনেকুৱা আছে মানে মানে কি ষ্টুডেন্ট বোৰ মানে ষ্টুডেন্ট বোৰ কথা কৈ আছে মানে। মানে ঘৰৰ পৰা এনেকুৱা মানে তাৰ মানে আহে ন। ত মানে এ নিজৰ মানে এন্তে মানে নিজে কি বিচাৰে মানে এইটোোৱে পাহৰি যায়। মা দেউতাই যেনিবা কয় ইটো কৰ কলে মানে সেহতে ইটো ইটোৱে কৰে ত মানে নিজৰ কিবাটো মানে নিজৰ যিটো ইচ্ছাাবোৰ থাকে এইবোৰো মানে পাহৰি কিনি মা দেউতাই মানে যি কয়। ই ইটোতে মানে লাগি পন্ততে মৱ মানে বেয়া নহব কিন্তু মোৰ মতে মানে তোমাৰ মনটো মানে কোনটোত মানে বেছি মানে ভাল
হ হয় ঠিকে মানে বেলেগৰ পেছাৰত মানে ঘৰৰ পেচাৰত মানে নিজৰ হেৰিতটো পাহৰি যায় যোনটো তেলাই ন আছে সেইটো পি যায় এইটো ঘৰৰ প্ৰেছাৰত ঘৰে হয় হয় মানে কিছুমানে এতিয়া উদাৰ ন কিিছুমানে তোমাৰ কিছুমানে চাইন্সত ভাল নাপায় আৰ্টচ পঢ়িব ভাল পায়
হয় চ ল লৈছে ত কি লাভ হ'ল তাৰ ত এনে বেয়া হবটো ত যয়াতে তাৰ মনে নাই যদি
হয় হয় ঠিকেই সটো মানে কি হয় হয়
আৰু সময়ক বেলু মানে মানে সময়ত যোনটো যেন মাৰ এটো মানে এক একবাৰ াইমটো গুচি গলে এইটো কেতিয়াও ঘূৰি নাহে ন ত এইটো সময়ৰ কাৰণে মানে আমি বহুত কিবা কৰিব লাগে গুৰুত্বপূৰ্ণ হয় আমাৰ সময়টো
মানে সময়ত থৰ মাৰিব লাগে।
হয় আজি যে যোনটো আাৰ আমাৰ সময় যেন আছে এতিয়া যে আমি কথ বোৰ পাতি আছো এইটো কথাবিতো আমি টাইমটো আমি আৰু ঘূৰি নাহে এইটো এইটো গৈয়ে আছে টাইমটো গৈ আছে সময় আমাক নৰোখে তো মানে যি হয় যি মানে তুমি কৰিব বিচাৰা ত' মানে এইটো ওপৰতে মানে কৰি থাকিব লাগে মোৰমতে
হয় হয় সৰুৰ পৰাই লাগিব সেইটো অ বাহ
হয় হয়
মানে সৰু পৰা সৰু পৰা কিছুমান বস্তু বয়সত কিছুমান বস্তু বয়সত কৰিব লাগিবোম মানে গছত কৰিব নোৱাৰি উম
হয়
এতিয়া মানে খেলিব এতিয়া আমি খেলিব খুজিলে আমি খেলিব প টাই গুচি গৈছে এতিয়া সৰুৰ পৰা দহ দহ এঘাৰ বছৰ হ কৰিব লাগিব্ৰেইং কৰিব কচি লব লাগ
হয়। আৰু মোৰ মতে মানে সফ সফলতা লাভ সফলতা মানে লাভ কৰিব গলে মানে মোৰ মতে মানে তুমি সদায় মানে ইটোৰ ওপৰত কাম কৰিব লাগিব তুমি ইটোৰ ওপৰত টাইম দিব লাগিব তুমি মানে এইবোৰ মানে তুমি কৰিবই লাগিব তুমি। টমটো দিবই লাগিব
হয় সেই মানে সেইটো হবি কৰিব লাগিব সেই
হয় হয় মানে এইটোতো মানে তোমাৰ মানে কৰি ভাল লাগে এনেকুৱা কৰিব লাগ মে তুমি তেতিয়া মানে তমি সফলতাত মানে তোমাৰ কাৰানে কোনেও মানে তোমাক ৰখাব নোৱাৰে তোমাক তমিলত প মানে পাবাই তুমি।
হয় হয় কিছুমানে ইমান হেৰি কৰি আছে মানে চেষ্টা কৰি আছে মানে দহ বছৰ পোন্ধৰ বছৰ মানে এটা বস্তুৰ ওপৰতে হেৰি কৰি আছে যি তাত। সফলতাটো লাভ কৰিম মানে সেইটোৰ ওপৰতে হে কৰি আছে মানে কিন্তু কিছুমানৰ মানেৱ তাৰপিছতো কিছুমানে তোমাৰ হেৰি অ মানে কি হেৰি থাকিব লাগে অ চাকচেচ নহয় আৰু
হয় ত মোৰ মোৰ মতে মোৰ মোৰ মতে মানেটো এইটো মানে তুমি মনটো বেয়া কৰি লাভ নাই কি ঠিক তুমি তাৰ। তাৰ পৰা আৰু ডাঙৰ মানুহ হওঁক পাৰা তুমি তুমিতো এইটো জপৰ কাৰণে ইমান কষ্ট কৰি আছা ত' ভগৱানে চাই আছ তুোম আৰু ডাঙৰ মানুহ বনাবলৈ তোমাৰ মান ধৈৰ্য য কিমান আছে এইটো চাই আছে
হয় হয় ধৈৰ্য আছে ধৈৰ্যো চাব লাগে ধৈৰ্যতো মেইন ধৰ্যটোো মেইন বহুত মেইন তোমাৰ।
দহ বছৰ পন্ধৰ বছৰ দিব পাৰিছা ত তমাৰ তম কিমান ধ। আ তুমি ভাবাচোন তুমি
থ জ নোৱাৰে নোৱাৰে নোৱাৰে চবে নোৱাৰে। আৰু অলপ মানে হেৰি থাকিব লাগে ঘৰৰ ফালৰ পৰা মানে হেৰি দিব লাগ অলপ মানে কি অলপ স হেৰি জুৰিবৰ্গ
সহায় - সহায় কৰিব লাগে, নাই কি এনেকুৱা কৰিব নালাগে যে মানে এৰি দিব নালাগে মানে মা-দেউতা মানে তুমি যেনাবা যোনটো কৰিব বিচাৰি আছ চা মা-দেউতা যেনেবা‌ মানে খুচ নহয় এন্তে। ত' এনেকুৱা মানে মোৰ মতে কৰিব নালাগে যে মা দেউতাও মানে লগ গত মানে থাকিব লাগে মানে মা-দেউতান ত' এৰিতো নাযায় গম পাওঁ মই। কিন্তু মা-দেউতাও মানে চাই ন মান ল আমাৰ ল'ৰাবোৰ মানে - মানে কিবা এটা ভাল কাম কৰক বুলি সিটো কাৰণে মানে সেন্তে মানে অলপ মানে আমাৰ কাৰে কি বুজাই ন' এই টো কৰ বুলি এইটো কৰ। ত' মোৰ মতে মা-দেউতাও বেয়া নহয় মোৰ মতে। মা-দেউতাইটো চব' ল'ৰা ছোৱালীৰ কাৰণে মানে ভাল - ভাল এটা ভাল এটা জীৱন মানে জীওক বুলি ইটোও ভাবে ন মাক-দেউতাই তো।
কিয় কৈছা? এইটোৱে আৰু। সফলতাৰ হেৰি আৰু। মানে এইখিনি বস্তু কৰিব লাগে মানে। আৰু তোমাৰ এই হেৰিটো থাকিব লাগে মানে এই দ্বিতীয় অপচন এটাও থাকিব লাগে কিজানি মোৰ হিচাপত।
হয় তোমাৰ দ্বিতীয় - দ্বিতীয় অপচন থাকিব লাগে যে তুমি এটা এটা তুমি জপত তুমি যেনেবা পাঁচ ছয় বছ ছাত বছৰ এনেকা দিছা, ত' তোমাৰ ইয়াতে মানে নহ'ল, ত' তোমাৰ দ্বিতীয় অপচন তোমাৰ থাকিব লাগে যে মই এইটো কৰিম বুলি। ত মানে এ হয় এটাতে তুমি মানে - মানে কিবা কৰিব নালাগে, ত মানে তোমাৰ সময়টো গুচি যাব ন? ত মোৰ কথা মানে দ্বিতীয় বোলে তুমি কৈছা এইটো ভাল কথাই কৈছা তুমি ই দ্বিতীয় মানে কিবাটো থাকিব লাগে তোমাৰ। হয় অপচন থাকিবই লাগে। যে তুমি এতিয়া জব জবৰ কাৰণে তুমি কিবা কৰি আছা কষ্ট কৰি আছা। এইটো ফেল হলে তুমি ইটোত পাছ হৈ যাবা।
নাই তোমাৰ গভমেন্ট জবৰ কাৰনে হেৰি কৰি আছোঁ তোমাৰ। তোমাৰ গভমেণ্ট ত
তুমি মানে যিমান মানে তুমি মানে তুমি তোমাৰ ভিতৰত যিমান মানে তুমি যিমান পাৰা তুমি কচিছটো মানে কৰি আছা ন। তুমি তুমি টাইমটো দি আছা ইয়াৰ ওপৰত তুমি কিবা কৰি আ ছা তাৰ ওপৰত তুমি। কিমান ধৈৰ্য কৰি আছা, কিমান টাইম দি আছা,
ন্তু টাইম দিলে কিন্তু সান্দ্ৰেদ পাৰ্চেন্টৰ এইট্টি নাইন্টি পাৰ্চেণ্টে ছাকছেছ হৈছে।
আৰু তই হয়, টাইম দিব লাগিব। তুমি টাইমৰ ভেলু টো গ'ম পাব লাগিব, ছাকছেছ মানে এইতোৱে, তুমি টাইমৰ যদি ভেলু টো গ'ম পোৱা ন ত তোমাৰ চাকচেছ পোৱাটো সফলতা পুৱাতে তোমাক কোনেও ৰখাব নোৱাৰে।
অ হব নোৱাৰে, হয়, ঠিকে কৈছা। ঠিক আছে বাৰু আজি ভালে লাগিল।
হয় মোৰো তোমাৰ লগত কথা পাতি ভাল লাগিল, বাকী আৰু কেতিয়াবা লগ পাম, এই টপিকৰ ওপৰত আমি আৰু কথা পাতিম। হয়। ঠিক আছে বাৰু ধন্যবাদ।
ধন্যবাদ ধন্যবাদ।